অ'। নমস্কাৰ।
নমস্কাৰ, কি কৰিছা?
মই এনেই আছিলোঁ, তুমি?
ময়ো এনে আছোঁ ৰবা।
কি খবৰ বহু
অ তাকেইতো অ ভালেই দিয়া ভালেই আছোঁ। তোমাৰ কেনেকুৱা?
মইয়ো ভালে। শুনাচোন এবাৰ কলেজৰ বন্ধত এটা ট্ৰিপলৈ যোৱাৰ প্লেন কৰিছোঁ।
বাহ কলৈ যাবলৈ ভাবিছা?
মই ভাবিছোঁ মেঘালয়লৈ যাওঁ নেকি? বহুদিনৰ পৰা ইচ্ছা আছিল।
অ একদম ভাল চিন্তা কৰিছা মেঘালয়ক কিবা কাৰণতে ক্লাউডছৰ ঘৰ বুলিও কয় ন, প্ৰকৃতিয়ে একেবাৰে মন জোৰাই দিয়ে।
হয় ফটোবোৰ চাই চাই মোৰো যোৱাৰ বৰ মন গৈছে। তুমি আগতে গৈ পাইছা নেকি?
হয় এবাৰ গৈছিলোঁ। শ্বিলং, চেৰাপুঞ্জী, ডাউকি বহুত ঠাই ঘূৰিছিলো।
বা তেন্তে তুমি মোৰ গাইড হবা প্ৰথমতে ক'ত যোৱা ভাল হ'ব‌?
এই তেনেকে ইমানো নাজানো মই পিছে এবাৰ গৈছো প্ৰথমে শ্বিলং শ্বিলঙত বেছি সময় থাকিবা চহৰখন বৰ পৰিষ্কাৰ আৰু শান্ত
শ্বিলঙত কি কি চাব পাৰি?
শ্বিলঙত আছে বহুত কিব কিবি পুলিচ বজাৰ তাৰ পিছত শ্বিলং পিক এলিফেন্ট ফলচ এইবোৰ চাব লাগিব। আৰু ঢেৰ আছে জেগা।
পুলিচ বজাৰখননো কিয় ইমান জনপ্ৰিয়?
অ তাত শ্বপিং কৰিব পাৰি স্থানীয় খাদ্য খাব পাৰি। আৰু সন্ধিয়াৰ পৰিৱেশটোও বহু বৰ ভাল লাগে।
অ মেঘালয়লৈ যোৱাৰ বাবে কোনটো ঋতু ভাল?
আহ মেঘালয়লৈ অক্টোবৰৰ পৰা মাৰ্চলৈ বৰ ভাল। কিন্তু যদি বৰষুণ আৰু সেউজীয়া পাহাৰ উপভোগ কৰিব বিচাৰা তেন্তে জুনৰ পৰা, ছেপ্তেম্বৰলৈ যাব পাৰি।
বৰষুণত অসুবিধা নহয় জানো?
অলপ হয় সেইবাবে ৰেইনকোট বা ছাতি লগত ৰাখিব লাগিব
অ মই শুনিছো তাত বতৰ হঠাতে সলনি হৈ যায়
অ একেবাৰে ঠিক কৈছা অলপ আগতে ৰদ পাঁচ মিনিট পিছতে বৰষুণ এইটোত তাত সাধাৰণ কথা।
উ হয় তাতে কিন্তু গৰম কাপোৰো লগত নিব লাগিব ন তাতে
অ নিশ্চয় বিশেষকৈ সন্ধিয়া আৰু পুৱাৰ ফালে অলপ ঠাণ্ডা লাগে
শুনি শুনি এতিয়াই যাব মন গৈছে।
পিছত একেলগে যাম
এতিয়া মোক কোৱাচোন শ্বিলঙৰ পিছত কলৈ যোৱা ভাল?
অ শ্বিলঙৰ পিছত তোমাৰ চেৰাপুঞ্জী এই চহৰা যে চহৰাজ উচিত
উ
ৰাস্তাটো বৰ ধুনীয়া দুইফালেৰে দুইফালে পাহাৰ সেউজীয়া গছ গছনি, আৰু মাজে মাজে ডাৱৰো গাড়ীখন ডাৱৰে ডা গা গাড়ীখন খনেই ঢাকি দিয়ে মানে ইমান বেছি মাজতে তেনেকুৱা ডাৱৰ হৈ যায়।
উমম বা কেৱল ভাবিলেই ভাল লাগিছে যাইতো আৰু ভাল লাগিব চাগে চেৰাপুঞ্জিত কি কি কি কি ঠাই চাব পাৰি?
বহুত ঠাই আছে। এয়া নোক আলিকাই জলপ্ৰপাত তাৰপিছত এয়া মাউ চ পাই গুহা চছেভেন চিষ্টাৰচ্ ফল ইকৌ পাৰ্ক আৰু বহুত আছে
তুমি এইবোৰত যাই পাইছা নিকি?
অ গৈছো গৈছো।
অ' নৌ কালিকা জলপ্ৰপাত প্ৰপাতটো নিকি ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত। বোৰৰ ভিতৰত এটা নিকি?
ওপৰৰ পৰা তললৈ চাই থাকিলে একেবাৰে মন ভৰি। যায়, বৰষুণৰ সময়ত আৰু বেছি ধুনীয়া লাগে।
গোহাত সোমাবলৈ ভয় নালাগে নেকি?
প্ৰথমে অলপ অলপ লাগিছিল, কিন্তু ভিতৰত লাইট থাকে আৰু ঠাণ্ডা-ঠাণ্ডা পৰিৱেশ, ফটো উঠিবলৈ বৰ ধুনীয়া।
বুজিলা নাই? অ' মই গোৱা জীৱনত কেতিয়াও দেখি পোৱা নাই।
হু হু, তেন্তে এইবাৰ এটা নতুন অভি অভিজ্ঞতা হ'ব ন?
অ' ডাউকিলৈ যোৱাৰ কথা শুনিছো, পানী নিকি একেবাৰে কাছৰ দৰে- স্বচ্ছ।
হু হু হয়, উমংগত নদীৰ পানী ইমানেই স্বচ্ছ যে, নাওখন পানীৰ ওপৰত উৰি থকা যেন লাগে।
সঁচাকে নিকি?
তুমি নিজে দেখিলেহে বিশ্বাস কৰিবা।
তাতে ব'টিং কৰিব পাৰিম না আমি?
অ' নিশ্চয় পাৰিবা, বটিং কৰাটো মেঘালয়ৰ ট্ৰিপৰ অন্যতম আকৰ্ষণ।
অ' বটিং কৰিবলৈ অলপ ভয় লাগে মোৰ, কিন্তু মোৰ বহুত ইচ্ছা আছে বটিং কৰি চাবলৈ কেনেকুৱা লাগিব বা স্বচ্ছ পানীত।
হু হু অহ' চিন্তা নকৰিবা লাইফ জেকেট পিন্ধি উঠাই দিয়ে নহয়, সম্পূৰ্ণ সুৰক্ষিত ভাৱে লৈ যায়।
ঠিক আছে, এতিয়া মোক লিভিং ৰোড বিজৰ কথা জনোৱাচোন?
অ' সেইটোও চাব ভাল লাগিব গছৰ শিপাৰে বহু বছৰ ধৰি মানুহে দলং তৈয়াৰ কৰিছে, প্ৰকৃতি আৰু মানুহৰ এক অন্যান্য উদাহৰণ।
অ' সেই ঠাইলৈ বেছি খোজ কাঢ়িব লাগে নেকি?
হয় যথেষ্ট খোজকাঢ় কাঢ়িৰ লাগে বহুতো সৎ, সৎ-খতি নামিবও লাগে গতিকে আৰামদায়ক জোতা পিন্ধিব লাগিব, ভালকে তুমি এইবোৰ পিন্ধি যাবা আৰু।
নহ'লে মই আগতে এক্সাৰচাইজ আৰম্ভ কৰিব লাগিব যেন লাগিছে।
হু হু হু অ' ঠিক কৈছা অলপ ফিটনেচ থাকিলে ট্ৰেকিং টো উপভোগ কৰিব পাৰিবা।
অ' মই শুনিছো মেঘালয়ত বহুত ট্ৰেকিং কৰা জেগাও আছে?
উম' ধেৰ আছে।
এই ট্ৰিপটো এ এডভেঞ্চাৰ আৰু প্ৰকৃতি, দুয়োটাৰ একেবাৰে পাৰফেক্ট মিশ্ৰণ যেন লাগিছে।
একদম উম' উম একদম। সেইবাবে বহুতো মানুহে এবাৰ গৈ আকৌ যাবলৈ মন কৰে।
অ' আৰু মইতো আৰু ফটো উঠি বহুত ভালে পাও, নিশ্চিতভাৱে - বৌ ফটো আৰু ভিডিঅ তুলিম বুলি ভাবিছো তাতে গৈ।
হুহু অ' আৰু কেৱল ফটো নহয় সেই মুহূুৰ্তবোৰ উপভোগ কৰি উপভোগ কৰিবলৈও বহুত জৰুৰী। সেইটো ভালকে সেয়া কৰিবা।
কেতিয়া আমি ফটো তুলিবলৈ ইমান ব্যস্ত হৈ পৰো, কি প্ৰকৃতিক সৌন্দৰ্য মানে কেনেকুৱা ভাল লাগে চাবলে পাহৰিয়ে থাকো।
ঠিক কৈছা একদম।
হম।
কেতিয়াবা ফোনটো বেগ ত থই কেৱল প্ৰকৃতিখিনি উপভোগ কৰিলেও বেলেগ ধৰণৰ শান্তি পোৱা যায়।
উম একেবাৰে এই ট্ৰিপটো এতিয়াই আৰম্ভ হলে আৰম্ভ হলে ভাল আছিলে।
হ হ অলপ সুখ অলপ অলপ। অপেক্ষা কৰ আগতে বাজেট হোটেল আৰু খাব লগীয়া বস্তুবোৰ প্লেন কৰিল।
অ মই শুনিছো বাজেট বোলে বেছি নালাগে আঠ হাজাৰ দচ হাজাৰ মানত বঢ়িয়াকে এটা মানুহ ঘুৰি আহিব পাৰি।
অ হ সেই সেইটোতো মই গম নাপাম বাৰু মই ঘৰৰ লগত হে গৈছিলো। ঘৰৰ লগত গ'লে আৰু কি আৰু। এ পইচাৰটো চিন্তা কৰিবই নালাগে। চব দেউতা হতে দিয়ে। আমি বাছ গ'লেই হ'ল আৰু লগৰ লগত গ'লে বাৰু চাব লাগিব।
অ এইবাৰতো লগৰ লগত যাবা?
হ তে তেতিয়া আকৌ অকমান বেলেগ। সেইবোৰ নিজে চব চম্ভালিব লাগিব তেতিয়া।
হয়। মই মানে মেঘালয় যাব বহুত মন আছে আৰু এতিয়া তুমি যে এইবোৰ কলা নহয়। আৰু বেছি মন যাই আছে। এতিয়াই যদি যাব পাৰো ন এতিয়াই গ'লো হয়।
অ এনেকে ভাল লাগে।
আৰু বেলেগত ক'ৰবাত গৈ পাইছানে তুমি?
অ গৈছো নোযোৱা নহয়। সেইয়াই আৰু কিবা কিবি।
মই শুনিছো তুমি বোলে ছিকিমত গৈছিলা?
অহ
অলপ জনোৱা আৰু এ ছিকিমত গৈ কেনেকুৱা লাগিলে।
অ বহুত তে ভাল লাগিছে সেইটো ট্ৰিপটো একদম পাহৰিব ন নোৱাৰা আৰু। শ্বিলংতটো এইবোৰ ফেমিলিৰ লগতে গৈছিলো ঘৰৰ মানুহৰ লগত। কিন্তু ছিকিমত যাওঁতেটো লগৰ লগত আছিলে ন আছিলে ন ত' ভাল লাগিছে। তাতেও আমি যেনেকে ইয়াতে ট্ৰেকিং কৰিছো ন অ ছিলংত। তাতে টো তাতেও ছিকিমত টো আমি ট্ৰেকিং কৰি গৈছিলো ওপৰলে। তাৰ পিছত তাৰ পৰা কাঞ্চনজংঘা খন ইমান ধুনীয়াকে দেখা যায় নহয়। বহুত ভাল লাগিছে। তাতে আকৌ ভাবিছিলো যে ইমান কষ্ট কৰি ইমান ঘন্টা খোজ কাঢ়ি খোজ কঢ়ি গৈছো কি বা ওপৰত আছে ইমান যে লৈ গৈ আছে আশ্চৰ্য্যহত। এ তাৰ পিছত তোমাৰ লৈ বহুত ঘণ্টা খোজ কাঢ়িছো বহুত ভাগৰ লাগিছে। তেনেকে মোৰ মানে আগতে এনেকুৱা অভিজ্ঞতা নাছিলে। যে ইমান খোজ কাঢ়ি পেলাই এনেকে যোৱা ইমান সেয়া। তাৰ পিছত তাতে গ'লো ট্ৰেকিং কৰি পেলাই। তাৰ পিছ ত ওপৰত বহুত ঘন্টা খোজকাঢ়ি কাঢ়ি ওপৰত যেতিয়া গৈ পালো ন তেতিয়াহে মানে গম পাইছো যে কিয় মানুহবোৰে মানে অকমান সেৰ কাৰণে ইমান কষ্ট কৰে। বহুত বেছি মানে তাতে গৈ গম পাইছো যে ইমান বেছি ভাল লাগিছে। তাৰ পৰা দেখিছো গোতে উমাহ ওপৰত গৈ পেলাই দেখিছো। কাঞ্চনজংঘাটো ইমান ওচৰৰ পৰা দেখিছো বহুত ধুনীয়া ভাল লাগিছে আৰু তাৰ পিছত। তাতে গৈ পেলাই মানে। শান্তি পৰিৱেশ একদম মানে এই তলৰ এই মানুহৰ হাহাকাৰৰ। পৰা দূৰত ন ত বহুত শান্তিৰ পৰিৱেশ? বহুত বেছি ভাল লাগিছে আৰু তাতে গৈ পেলাই, এনেকা
অ', তোমাৰ পৰা শুনি এতিয়া মোৰো ছিকিমত যাবলৈ মন গৈছে, ইয়াৰ পৰা আহি লওঁ তাৰ পিছত ছিকিমতেই যাম বুলি ভাবিছো। পৰিয়ালৰ লগতে যাওঁ নে লগৰ লগতে যাওঁ এইটো আহিলোঁ, এইটোত যদি বাজেটটো কম হৈ যায় তেতিয়া হলে তাতে আমি যাব পাৰিম। হয় ন।
অ অ তাতে বেছি সিমানো নহয়। মাৰো বাকি। ছিকিমত নে সচাকে মোৰ বহুত মন আছে আৰু যাব লাগিব। এইবাৰো মই ঘৰত কৈছো যে এইবাৰতো মই ঘৰৰ ফেমিলিৰ লগত যাম মানে ঘৰৰ মানুহৰ লগত। মাহঁতক কৈছো যে যাব লাগিব চিকি। ধুনীয়া তোমাৰ কেনেকে আমি যে তোমাৰ আহ। ট্ৰেকিং কৰিছিলো এই এটা সে আছিলে চেম্বং ন বুলি জাগাত। টা আছিলে তাতে গৈছিলো তাতে।
মই ফুৰিবলৈ? পৰিয়ালৰ লগত অকল চেন্নাইয়ে যাই পাইছো আৰু লগৰ লগত। কলকাতা গৈছিলো এবাৰ।
অ
এই এতিয়া আৰু শিক্ষাৰ কাৰণেই গৈছিলোঁ?
কলকাতা ন।
অ কলকাতাত গৈছিলো। এ ভালে লাগিছিলে কিন্তু ঠাণ্ডা জাগাত গ'লে আৰু বেছি ভাল লাগিলে হয়। মানে বৰফৰ জাগাত যাব মোৰ বহুত মন আছে। বৰফ চাবলৈ বৰফ চুবলৈ, এইটো যেন
এইটো অভিজ্ঞতা বহুত বেছি বেলেগ, মইও পোৱা নাছিলো ছিকিমত পাৰো বা বাৰু এই আনা তোলা বাছত যাওঁতে, প্ৰথমবাৰ অ'। ধোলা পাহ যেতিয়া গৈছিলোঁ ন তাতে, বৰফবোৰ হাতেৰে চুই ইমান বেছি ভাল লাগিছে তাতে ইফালে ফালে ইমান ঠাণ্ডা ইফালে আমি বৰফ হাতেৰে চুই আছোঁ, এ হাতৰ হাত মোজা খুলি পেলা পাই ইমান বেছি ভাল লাগিছে মানে তাতে গৈছোঁ আৰু মানে পাহৰিব নোৱাৰা এটা সেয়া আৰু। তাৰপিছত তাতে আমাৰ অ, ম'ম' অ, ৰাতিতো মানুহ বোৰ বেছিভাগ নেপালী মানুহ ন, ছিকিমত? তাত তা তাৰ পিছত ন তাতে ম'ম'